ভালে আছে তোমাৰ।
দিয়া কি কৰিছা পিছে
এনে ঘৰতে বহি আছে তো। নচ্তা চা তুমি
অঁ খালো ৰবা নক'বা আৰু ইমান গৰম দিছে আজি
হয় হয় গৰমটো গৰম বহুত
অহঁ ইমান গৰমত যে কেনেকে থাকিম নহয় ভাবিয়ে পোৱা নাই বাহিৰতো যাবলৈ মন নাযায় ইমান গৰমত
হয় হয় ৰ'দ বেছি পৰি আছে নহঁ এতিয়া আৰু আহা আছেই এইটো মাহ আছে নেক্স মাহ আছেই। অসমকে মানে ব অ তেয়া মানে অলপ কম পৰি গ'ল হয় মানে গৰমটো অলপমান ভাতটো গুচি গ'লে হয়।
উ হয় হয় কিন্তু তোমাৰ এতিয়াতো এনেকুৱা হৈছে যে তোমাৰ বৰষুণ দিয়া কেইদিনো দিয়ে থাকে। তাৰ পিছত আকৌ ৰদ দিয়া। কেইদিনো দিয়ে থাকে, বতৰৰ একো ধৰিবই নোৱাৰা হৈছো। সেইটোৱে একদম।
তাকেটো আগত আগৰ দিন মানে ভালে আছিলে। তাৰমানমানে অ। কোৱাচোন তাৰমানে মই কৈ আছিলো যে আগৰ দিনটো মানে আজি কৰি অলপমান বছৰ আগতে মানে এনেধৰণৰ নাছিলে মানেম গৰমো কমাই আছিলে। আৰু এনেকুৱা হৈছিল যে ঠান। অ' মানে অকণ মাহ লগাই আছিলে, এতিয়াতো মানে কি হৈছে গৰম বেছি আছে। ঠাণ্ডা ম মানে মেক্সিমাম দুই মাহ তিনি মাহে ঠাণ্ডা তেনেকুৱা হেৰি হৈ আছে এতিয়া।
তাকো যি কেইটা মাহত ঠাণ্ডা পৰে সেই কেইটা মাহত ঠাণ্ডা। অ' ইমানো নাথাকে, তুমি যদি চুৱেটাৰ নিপি পিন্ধাকেও থাকিব বিচাৰে তেও থাকিব পাৰি ইমান নপৰেই ঠাণ্ডা। তোমাৰ এতিয়া আমাৰতো অ আমাৰ ঘৰটো ঠাণ্ডাৰ দিনত মানে বহুত। বহুত ঠাণ্ডা হৈ যায় ন তে আমি যেতিয়া বাহিৰত থাকো বাহিৰত মানে এনেকুৱা এনেকুৱা অৱস্থা হয় যে আমি মানে গৰম লাগ গিজা আমাৰ একেবাৰে কিন্তু ঘৰত যেতিয়া আহোঁ নহঁ ইমান ঠাণ্ডা লাগে আমি ব্লেংকেট লব লাগে। আমাৰ ঘৰ টো ঠাণ্ডা পৰে তাৰ কাৰণে। কিন্তু বাহিৰত আকৌ গৰম, ঠাণ্ডাৰ দিনতো মানে তোমাৰ এতিয়া ঠাণ্ডাটো কমিয়ে গৈছে কেতিয়াবা কি হয় ভৱিষ্যতে চাগে ঠাণ্ডাটো নোহোৱাইে হৈ যাব।
অ এনে হবও পাৰে যে যিদিনা এতিয়া হৈ আছে আমাৰ আগতে চব পাৰা গৈছিল ন যে আমি সৰু কাললৈ বাহিৰলৈ গৈছিলো, এতিয়া মানে কি হৈ আছে মানে বাহিৰৰে গ'লে মানে এটা ভয় আৰু ইমান। গৰম নিচিনা আৰু বেমাৰে হৈ যাব ন মানুহবিলাকৰ।
হয় হয় গৰমৰ কাৰণ তোমাৰ হয় ঠিকেই কৈছা। গৰমৰ কাৰণে তো তোমাৰ এতিয়া হাই প্ৰেছাৰ থকা মানুহবোৰো ওলাব নোৱাৰে বাহিৰত সিহঁতে মূৰ ঘুৰাই পৰি যাব, একেবাৰে ইমান গৰম পৰিছে, বয়স বয়সিয়াল মানুহবোৰ ওলাব নোৱাৰে এই গৰমত ওলাবওনো কেনেকে ইমান গৰম দিছে, গা বেয়া লাগি যায়, আমাৰ গা বেয়া লাগি যায়। বয়সীয়াল মানুহ সৰু বাচ্ছ বোৰৰ বেমাৰ থকা মানুহৰতো গা বেয়া লাগিবই ন।
হয়-হয়।
গৰমটো বহুত বেয়াকে পৰিছে
সেইোৱে ৰিচেণ্টলি মানে অকমান দিনে আগতে বাৰু আজি তিনি চাৰি দিন মান আগতে মাৰ মোৰ মাৰ এনেকুৱা হৈছে মানে বাহিৰলৈ গৈছিলে তোমাৰ এইটো মানে আমাৰ নাৰীগী গৈছিলে কিবা ডকুমেট কিবা কৰিব কাৰণে। তে মানে মা মানে থাকিব পাৰেে তাৰে গতে মা। মা মাথা ঘূৰাই কিনি পুৰা মাথাত পানী সানি দি কিনি যেনে তেনে তাতে যাই কিনে এটা জোগাত প যাই কিনে মানে মানুহ গিলাক আহিছেহে। আজি কিনে অকনমান পানী চান দিছে মাত বহি আছে, মানে পাৰা নাই ন' আৰু ময়ো ঘৰত ঘৰতে আছো সেইদিনা মই গ'লে মানে তুই চাই আহ থ দিব পাৰোই মাৰ লগত মইয়ে নগলো
সেইকাৰণে মানে বয়সস্থ মানুহবিলাকৰ মানে এইটো আৰু বেছি আমাৰ কাৰণে তথাপিও মানে এটা মানি লব পৰা যায় আৰু আমিতো আৰু ধ আছে আমাৰ।
সেইটোয়ে আমি অলপমান সহ্য কৰিব পাৰোৱে তথাপিও। কিন্তু বয়সিয়াল মানুহ বোৰৰ কাৰণে আৰু সৰু বাচ্ছাবোৰৰ কাৰণেও দিগদাৰ হৈছে। এতিয়া মোৰো মোৰ যে মোৰো এটা ভতিজা আছে সৰু বাচ্ছা আহি তোমাৰ চাৰে তিনি বছৰ মানৰ হয়, সি এতিয়া সি গৰম সি মানে বহুত ঘামে হা, গৰমৰ কাৰণে আৰু সিহঁতৰ ঘৰটো আৰু গৰম তাৰমানে সিহঁতৰ ঘৰত কি হয় ৰাতিপুৱাৰ যেতিয়া ৰ'দ উঠে ন ৰাতিপুৱা তেতিয়াৰ পৰা সিহঁতৰ ঘৰত ৰ'দ পৰা আৰম্ভ হৈ যায়, ঘৰটো সিহঁতে ইমান ভয়ংকৰ গৰম হয়। সি বাচ্ছা মানুহিক ক'বও নোৱাৰে চটফটাই থাকে নোৱাৰে গোটেই ঘামি থাকে এই গৰমত বাচ্ছা আৰু বয়স বয়সীয়াল মানুহবোৰৰ কাৰণে বহুত দিগদাৰ হৈছে।
এ আজিকালি মানে এনেকুৱা হৈছে আৰু ঘৰত পৰিলেও মানে এনো আগত এনেকা তেতিয়া বতাহও আহিছিল ন' আজিকালি বতাহ বত বুলি কোৱা বস্তু নাইকিয়াই হৈ গৈছে বাৰু
গছ গছনিবোৰ কাটি দি আছে ন মানুহে সেইকাৰণে বতাহ নাই আকৌ। আহিবও নো কৰ পৰা? আগতেতো তুমি য'তেই চোৱা তাতেই ধুনীয়া পাহাৰ, গছ-গছনি এইবোৰ আছিল। এতিয়া পাহাৰ গছ-গছনি দেখায়ে নাযায়। ক'বলৈ গ'লে
সেইটোতো মানুহবিলাক হয় মানুহবিলাকৰো সেইটোয়ে এটা। পইচা মানে পইচাৰ চক্ৰৰ মানে এতিয়া নিজৰ দেহাতেও মাৰি আছে সেই সেইবোৰ বস্তু দি আমি জীয়াই আছো আৰু সেইবোৰ বস্তু মাৰি দিলেতো নহ'ব ন'। আৰু যদি চব কাটি দিয়েচোন মানুহে জীয়াই কেনেকে থাকিব কোৱাচোন?
হয় হয় হয়। ঠিকেই কৈছা, মানুহে মানে তোমাৰ আমাৰ মানে কি হৈছে আমি তোমাৰ ঘৰ এটা বনাম বা কিবা ফেক্টৰি এটা খুলিম। বা কিবা তেনেকুৱা সেইবোৰৰ কামৰ কাৰণে গছ গছনি কাটি দিওঁ পাহৰি যাও যে। গছ-গছনিয়ে কাৰণেই আমি জীয়াই আছো। যদি গছ গছনি নাথাকে আমি কেনেকে থাকিম আৰু যদি আমি নাথাকো। কৈ তেতিয়াহ'লে ইমান পইচা। বা ঘৰ বাৰী গাড়ী। এইবোৰৰ কোনো লাভ নাই ন যদি আমি নাথাকোৱে কোনেনো এইবোৰ হেৰি কৰিব নহঁ যদি আমি নাথাকোৱে সেইটো মানুহে পাহৰি যায় ক'বলৈ গলে আৰু ইফালে যদি তুমি ভাবা কি যে বৰষুণ দিলে ভাল। তেওঁ সেইটোও কব নোৱাৰা, বৰষুণ দিলেও দিয়েই থাকে, বৰষুণ দিলেও আকৌ বানপানী হৈ যায়। বানপানী হলেও দিগদাৰ বানপানী হলেও তোমাৰ বানপানীত সেই ভাইৰাছ বেক্টেৰিয়াবোৰ আহে কাৰণ আমাৰতো আমি গোটেই মানুহ বোৰে এনেকে নলা নৰ্দমাত জাবৰ জোথৰবোৰ পেলায়। তাৰ কাৰণে জাম হৈ যায় পিছত পানী হয় এইবিলাক নলাৰ পানী তাৰ পিছত এইবিলাক লেতেৰা পানীবোৰ আহিব তাতে ভাইৰাছ বেক্টেৰিয়া থাকে। তুমি যদি সেই পানীৰ মাজেদিও যাব লগা হয় তেও তোমাৰ বেমাৰ হ'ব। মানে আমাৰ মানে দুয়োফালৰ পৰা সেয়া তুমি যদি ৰ'দত যোৱাতেও বেমাৰ হব বৰষুণত। যদি পানীত নামিব লগা হয় তেওত বেমাৰ হ'ব আৰু উপায়ো নাই। তুমি ৰ'দ দিয়ক, বৰষুণ দিয়ক, যাবই লাগিব কৰবাত যাবলে হ'লে গোটেই ভিজি কিনে হ'লেও যাব লাগিব, ঘামি কিনে হ'লেও যাব লাগিব।
উপায় নাই যাবতো লাগিব এতিয়া যেনেকুৱা মই অকমান দিন আগতে মানে এই মানে তোমাৰ মানে শ্বিলং ফালে যাম বুলি ভাবিলো যিহে গৰম গাড়ী মানে আৰু নিজৰ প্ৰাইভেট গাড়ী থাকিলেটো কথা বেলেগ প্ৰাইভেট গাড়ী থাকিলেও মানে কি হৈ যায় জানা সে জামটো বহুত ট্ৰাফিক ন' ট্ৰাফিকতো ইমান জাম হৈ যায় তাৰপিছত সেইদিনাখন গলো, যাবলৈ ওলাইছো তাৰ পৰা ইমান গৰম লাগিছে কি কবা আৰু যে আকৌ ৰাস্তাৰ পৰা ঘূৰি আহিছো আৰু নাই আজি নাই আৰু দে। কালি মান যাম বুলি এনে কৰি আহিলো, অহাৰ পিছত মানে ভাবি আছো তো মানে এদিন ফুৰিবৰ কাৰণে যাম হেই কাৰণে ন' কাৰণ আমাৰ ইয়াতে মানে গুৱাহাটীৰ এৰিয়াত মানে বহুত খুব গৰমটো কিন্তু এইফালে শ্বিলং ফালেটো তোমাৰ ঠাণ্ডা এৰিয়া ন।
হয় হয় ঠিকেই কৈছা
শ্বিলঙৰ মানুহবিলাক আকৌ ইয়াতে এদিন থাকিব নোৱাৰে সিহঁতে মানে কৈ আছে মোৰ লগৰবিলাক আছিলে। লগত আছিল তো সি ব এটা আহিছে দে মোৰ ঘৰত এদিন মানে থাকিব কাৰণে আহিছে দে তে সি থাকিব নোৱাৰা হৈ গৈছে আমাক কৈ আৰু তোমালোকে কেনে থাকে ইয়াতে ইমান গৰমত। সিহঁতৰ জোগাত বাৰু দিনতো হওক যিয়ে নহওক মানে গৰম ইমান নাই আৰু
হয় হয় হয়। ঠিকে কৈছা সিহঁতৰ ফালে গৰমতটো নাই কাৰণে আমাৰ ইয়াৰ গৰমটো সহ্য। ভিদেউ কৰিব নোৱাৰে মোৰ আকৌ। মাহী তোমাৰ দেহল্লি ফাল থাকে আৰু দেল্লীৰ ফালে দৰ জা নাই কেনেকুৱা গৰম পৰে। কৰে ভয়ংকৰ গৰম তাতে। ত' মানে মোৰ মাহী আকৌ যেতিয়া আহে ন ইয়াতে। মাজে মাজে তেতিয়া মাহীৰ আকৌ কি হয়। আমি ৰাতি আমি যে ফেন চলাই কিনে থাকো আমাৰতো গৰম লাগে আমি তেনেকেই থাকো। কিন্তু মাহী আকৌ ৰাতি ফেন চলালে ঠাণ্ডা লাগিবলৈ ধৰে মই তাতে বহুত গৰম। পৰে ন তো ইয়াৰে গৰমটো মাহীৰ কাৰণে কম। ত মানে ৰাতি ঠাণ্ডা লাগি যায় ফেন চলালে হা।
মাহীটো ক'ত থাকে বুলি ক'লা তুমি।
দেল্হি দেলহিৰ ফালে থাকে মোৰ মাহী।
হ দেৰি
জানাই চাগে দেল্হীৰ ফালে কিমান গৰম পৰে। তাতেতো ভয়ংকৰ গৰম।
অ দিল্লী হৈ গ'ল ইপিনে আৰু তোমাৰ চেন্নাইৰ পানে হৈ গ'ল। বহুত গৰমটো সেইফানে চাইদে মোৰ ভিন্দ আছিল ন চেন্নাইত আছে। তেখেতে কয় আৰু এ থাকিব নোৱাৰা যে বৰদাচে কৰিব নোৱাৰো ঘৰৰে আহি।
হয় হয় হয়। মানে বস্তুটো সেইটোৱে আৰু এতিয়া যোনে তোমাৰ যোনে য'ত থাক। থাকে সি তাতকে বেছি গৰম বা বেছি ঠাণ্ডা জোগাত চলিব নোৱাৰে ন। আমাৰ অভ্যাস হৈ গৈছে ইয়াতে থাকি থাকি আমি যদি এতিয়া হঠাৎ কৰি। বাহিৰত দেল্হী চাইডত যাওঁ। আমি নোৱাৰিম চলিবলৈ আৰু অহ আকৌ তুমি দেল্হী তুমি যদি সিফাল চাইডে যোৱা ন দেল্হী বেংগলৰ। চেংগলৰ এইবোৰ চেন্নাই তেনে তাতে আকৌ কি? তোমাৰ গৰমত ভয়ংকৰ গৰম ঠাণ্ডাত ভয়ংকৰ ঠাণ্ডা। মানে তুমি নোৱাৰা আৰু চলিব ক'তোৱে গৰমতো তুমি। ওলাই যাব নোৱাৰা ঠাণ্ডাতো তুমি ওলাই যাব নোৱাৰা। ঠাণ্ডাত তোমাৰ গোটেই কুঁৱলি পৰি পৰি সেই হৈ থাকে আৰু গৰমত। একদম ৰাতিপুৱাৰ পৰা সেই সন্ধিয়ালৈ আৰু আমাৰ ইয়াতে। তো তোমাৰ চাবলৈ গ'লে চাৰে ছয়টা মানৰ ফালে চা আন্ধাৰ হৈয়ে যায়। ছয়টা চাৰে ছটা ফালে। কিন্তু সেইফালে আকৌ তোমাৰ কি কয় সাতটা চাৰে সাতটা বাজিয়ে যায় আন্ধাৰ হওঁতে হওঁতে।
ঠিক আছে ন এতিয়া কি কৰিব পাৰিম নো গৰম।
উম সেইটোৱে নো কৰিব পাৰিব আৰু
ঠিক আছে দিয়া ন এতিয়া মানে অলপমান কাম আছিলে।
অ অ ঠিক আছে দিয়া বাৰু আমি পিছলে কথা পাতিম দিয়া ঠিক আছে দিয়া বাই বাই।
অ অ মোৰো দিয়া বাই বাই।
ৰুটি খান চাও।